অ।
বন্ধু ভালে আছা?
ভালে আছোঁ দিয়া তুমি
ভাল দিয়া ক'ত আছা এতিয়া
এ এপাক ওলাই আহিছো দোকানৰ ফালে
অ' এই তিনিআলিটোলে আহিবা নেকি মই তিনিআলিটোতে আছিলো আহিবা নেকি
পাৰি যাম লেঠা এটা আছে বাৰু মোৰ দোকানত যাবলৈ লগীয়া
অ' আহিবাচোন আহিবা তোমালোকৰ কিবা পৰীক্ষা চলি আছে নেকি আজি মই কলেজলৈ যোৱা দেখিলো তোমাক
অ' মোৰ একজাম এটা আছিলে তোমাৰ আই টি আইত অ'
অ' তোমাৰ আই টি আইত ট্ৰেড কি বাৰু
মই কপা লৈছিলো তোমাৰ ওৱান ইয়াৰ কৰ্চ এ খতম হ'ল থিয়ৰি একজামটো আছিলে আজি
অ' কি আছিলে কোৰ্চটোৰ নাম
কপা কপা কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এচিষ্টেণ্ট
অ অ' খালি মই বাৰু এটা আইডিয়া কৰিছিলোঁ
উম তুমি কি কৰি আছিলা
মই তোমাক দেখিলো মই আই টি আইতে আছিলো আমাৰ তুমি এ চৰকাৰী খনত নাই কৰা ন তুমি গভ প্ৰাইভেট খনত কৰি আছা
ছিলো কিন্তু আজি একজামটো তোমালোকৰ চৰকাৰীতে আছিলে
অ' তাতে দেখিছিলো চাগে
অ' অ
আমাৰো হ'ব আৰু একজাম বাৰু পঢ়া শুনা কেনেকুৱা হৈছে
পঢ়া শুনা এ এ আজি আছিলে চাই পেলাই দিলো আৰু তোমাৰ এম চি কিও আছিলে কুৱেশ্যনখন
অ' তুমিতো মহাবিদ্যালয়ত পঢ়া নাই ন
ভগৱান জানিব
অ' শুনাচোন তুমিতো মহাবিদ্যালয়ত পঢ়া নাই এতিয়ালৈকে
নাই পঢ়া
অ' এতিয়া কি এতিয়া আই টি আই টো পাছ কৰাৰ পিছত তোমাৰ এই অ' মই এতিয়া তোমাৰ ইলেক্ট্ৰিচিয়ান ট্ৰেডত কৰি আছিলোঁ এতিয়া ছেকেণ্ড ইয়াৰ এইবাৰ এইবাৰ দুই বছৰীয়া কৰ্ছ হয় এইটো তোমাৰ এতিয়া ছেকেণ্ড ইয়াৰ মানে লাষ্ট ইয়াৰ হয়
অ' অ
আমাৰ একজাম হ'ব তোমাৰ জুলাইত
জুলাইত ন ফাইনেল চাগে চেকেণ্ড ইয়েৰৰ
অ' ছেকেণ্ড ইয়েৰৰ ফাইনেল মাথা বেয়া হৈ গৈছে ৰবা অ' তুমি তোমাৰ এতিয়া ইয়াৰ পিছত কি কৰিম বুলি ভাবিলা
মই ইয়াৰ পিছত তোমাৰ এ কিবা জব চবতে সোমাও নেকি চাৰ্টিফিকেটখন ওলালে
উম
নপঢ়ো আৰু
বহুত লাইন আছে, বিজনেছ, বিজনেছো কৰিব পৰা দেই।
তা পইচা লাগিল নহয়, আকৌ বিজনেচ কৰিবলৈ। কবা এতিয়া। ফাষ্টটেটো কিবা এটা জব কৰি, পইচা কেইটা গোটাই গোটাই তাৰপিছত বিজনেছৰ মাথা মাৰিম আও। সৰু পাই ডাঙৰ হ'ব লাগিব বাও।
অ' সেইটো হয়, প্ৰথম, প্ৰথম ডাঙৰটো চোৱাতকে, বিজনেচ চিজনেচ। তাৰপিছত লাইন মাৰা, মানে ধানদা মাৰা, ইমান হেভিকে চুব নালাগে ইমান একেবাৰে। মনটো ডাউন কৰিবও নালাগে, পইচা নাই কাৰণে, কমৰ পৰা আৰম্ভ কৰা। ডাঙৰলেকে ধুনীয়া হ'বগৈ।
সেইটো হয় বাও, এ না ফাৰ্ম এখন খুলিম বুলি ভাবিছিলো মাজতে। তোমাৰ মূৰ্গী, লোকেল আহ।
যদি ভাল বন্ধু আছে, পাৰ্টনাৰশ্বিপত খুলিব পাৰা, অকলশৰীয়াকে নহলেওঁ।
উম' সেইটোও কৰিব পাৰি, কিন্তু সেইটোত অকপমান জ্বালা থাকে ন, বন্ধু বিলাক আজিকালি কাক বিশ্বাস কৰিবা তুমি কোৱাচোন?
অ' তোমাৰ পুৰা খাচ বন্ধু লাগিব, তেতিয়া ভাল হ'ব।
উম' এনেকে কোনো কাকো ক'বও নোৱাৰি, আজিকালি মানে চব গুচি, গুচি যায়। অকণমান বেয়া পালি।
সেইটো হয় বাৰু।
টাইম লৈ চব চেঞ্জ হৈ যায়। টাইমত, সময়ত চবকে লাগে।
সেইটো হয় বাৰু, কিন্তু কথা এটা গ'ম পোৱা নাই?
কি কোৱা?
তোমাৰ এতিয়া গাহৰি চাহৰি এনেকুৱা বিজনেচ কৰিব পাৰা, ব্যয়ৱসায় হিচাপে। তুমি, ব্যৱসায়ত লাভ আছে, তুমি খালি। ভালদৰে ভদ্ৰ ভাৱে কৰিব লাগিব।
উম' টাইম লাগিব, টাইম দিব লাগিব।
টাইম দিব লাগিব, তোমাক ওদজাচি পেলাই পইচাটো নিদিয়ে, তুমি সেইফালে কষ্ট কৰা, তাপা উজা পইচা দিব, তুমি কষ্ট নকৰিবা, পইচা নাপাবা।
উম' কৰিম, কৰিম, লাহে, লাহেকে, উম' আছে।
মাইলেজ কিমান দিয়ে বৰ্তমান সময়ত?
মাইলেজ মোৰ স্কুটি তোমাৰ হেৰি মান দিয়ে, থাৰ্টি ফাইভ ফৰটি মান দিয়ে। হাইৱেত অলপ বেছিকে দিয়ে। কিন্তু তোমাৰ কি আও, টাউন গৈয়ে থকা হয়, তেলতো বহুত খাই দিয়ে।
বহুত খাই, বহুত খাই, আমাৰ ইয়াত তোমাৰ স্পীড ব্ৰেকাৰো বহুত যে।
সেইটোৱেটো। আমাৰ তোমাৰ ইয়াত। তোমাৰ আমাৰ ঘৰৰ ফালৰ পা টাউন যাবলৈ, তোমাৰ থাৰ্টি ফাইভটা মান স্পীড বেকাৰে পাৰ কৰিব লাগে।
লাগে, লাগে, সেইটো মইও কওঁ। সেইটো মই গ'ম পাইছো বাৰু। তুমি এটা কথা গ'ম পোৱা নে নাই? হেল্ল'? হেল্ল'? হেল্ল'? অ' ফোন নাকাটিবি। হেল্ল'? হেল্ল'